হেল্ল' হেল্ল' হেল্ল' অ ভাল তোমাৰ ভাল দে অ কি কৰি আছা
এনে বহি আছো
অ খোৱা বোৱা কৰিলা
খালো খালো
খালো খালো খোৱা বা কৰিৌ আকৌ এইটো তাঁত বাতি কৰিছোহঁত
অ কি লগাইছা
চাদ চাদ
অ বৰ ধুনীয়া ধুনীয়া চাদৰ বত চাইকেল তে আও। পুৰা এতিয়া বৈ আছা।
অ এ চাদৰ মেখেলা বলো তোমাৰ সাতশ আঠযোৰমান বলো।
বা ইমানকে।
অ এই ভণ্টিউ তোমালোকৰ বাকো দিছো নহয়। কেচ দিয়া এযোৰ তাৰ পাছত এতিয়া। কৈ এই নুনী বম আহিব কোৱা ৰঙা খেল দিছোঁ।
অ জোৰ নে চাদৰ অকল।
জোৰ হ'ব জোৰ। জোৰ হ'ব।
অহঁ অঁ'হ।
এতিয়া খোৱাাবা কৰিলা নাই।
খালো খালো খাই বই আজৰি।
কিহে খালা।
এ হেৰি। উম কি বুট দালি আলু। তাৰপিছত আকৌ ঢেপকী পথ। সে ভাজি কি ভাত কেৰেলা আলু ভাজি।
অহ অহ। অ মানুহজন এতিয়া ঘৰতেনে?
মানুহজন ঘৰতে আছে হেৰি আছে বাৰু। বেমাৰ বহুত দিনৰ পৰা বেমাৰ পৰি আছে। ভালে নোহোৱা হল। প্ৰস্ৰাৱ ইনফেকচন হল হৈ লৈ এতিয়া ৰাতি ৰাদি জ্বৰ উঠে কি বা হৈছে সখন।
অ।
কলাত।
ত ডক্টৰ দেখুৱ চা নাই?
ডক্তৰ দেখোৱা। দেখুৱাই আছো বাৰু এই দৰৱ দিছে। কিবা কিবি খাই থকা হৈছে বাৰু এতিয়া কালি ৰাতিও অকমান উঠিলে জ্বৰ তাৰপিছতে। তেপলেত আকৌ খালে।
জয়নদিছ হব পাৰে ক।
অ সেই তেনেকুৱা কেইদামানৰ আগতে হৈ আছিলে এমাহ মানৰ আগতে জনডিচটো। তাৰপৰা ভাল হল ভাল হৈ পেলাই আকৌ হল আকৌ কুহিয় ৰসখো। অ।
তাৰ পাছত আকৌ।
এতিয়া পাব বিচাৰিছো। অ পা পাওঁ।
দুপৰ টেঙাটো খুৱাবাচোন দুপৰ টেঙা অ। সেইটো খোৱালে মানে বেছি ঠাণ্ডা কৰি ৰখা পেটটো।
আহ
আকৌ তোক মাৰটো আকৌ এই চেৰী যে এইটো চেৰটো হেৰি চেনীটো লগত
অ হেৰি চেনী গম পাইছো
অ সেই চেনীটোৰ লগত অ সেই টোক মাহে সেই চ্ৰেনীটোৱে খালে তোমাৰ হেৰি চেচাপৰে টোক মাহ বুলি কয় সেইটো বজাৰত কলেই হ'ল বুধ নহয় নহয় টোক মাহ কণী কণী
অ চিনি নাপাৱে দেখোনহতক
অ নহয় দোকানত ক'লেগে ক দিব সেইটো এবাৰ এই গেলামালৰ দোকানলৈ গ'লেই হ'ল টোোক মাহ বুলি কত
আহ আহ
পেলাই খালে মানে পেটটো ঠাণ্ডা পৰি থাকে ৰাতিপুৱা ৰাতিপুৱা নহয় নহয় পানীত তিয়াই থব লাগিব গিব পানীত তিয়াই হলে ৰাতিপুৱা মানে ঠাণ্ডা পানী নিজনি পানীটো খাব লাগিব
অ অ মাহতো খাব নালাগে
নেলাগে নালাগে আকৌ আঠিয়া কল আছে না তাত
আঠিয়া কল মানে কি ভীম কল
অ ভীম কলটো ভীমকলটো তেনেকে ৰাতিপুৱা কাটি পেলাই ৰাতি কাটি তুমি পকা হেৰিয়ত মাটিতে বাতি এটাত ধৰা হেৰি দি পেলাই কাঁহৰ বাতি এটাত ঠাণ্ডা পানী অলপমান দি পেলাই একদম গাপ দি থৈ দিবা ৰাতিপুৱা শুই উঠি তাৰ পানী এক একমোক খাই দিব লাগে
আহ
সেইকেইটা বহুত ধুনীয়া মানে আৰু সেই বস্তুটোৰ কাৰণে
অ সেইটো এতিয়া ভীম অকল পকিবলে হৈছে বাৰু দেই সেই োক দিব পাৰিম মানে যে অ
পেটটো বহুত ঠাণ্ডা পৰি থাকে নাইিডালে ঠাণ্ডাালেইতো সেই বস্তুটো নাইকিয়া হয়
অ অ তেনেকুৱা বি বিষ হৈ গৈছে নহয় ককালৰ ফালে আকৌ বচাব হেৰি জেগাটো বিষ ঘাই একেৰাহে থাকিব নোৱাৰে বিষত
তুমি মুঠতে এতিয়া ভীমকল বিচাৰি পেলাই তেনেকে জোৰণি পানী খুওৱা
অ
জোৰণি পানী খোৱালে বহুত আৰাম পাব
অ এইেইটো কৰিৈ চাব লাগিব খুৱাই চাব লাগিব তাৰ পৰাৰা এইকেইদিন প্ৰস্ৰাৱটোো কৰিব পাৰিছে বাৰু পাতটো প্ৰসাৱতো সানপ আগতে প্ৰসাৱ কৰিবও নোৱাৰিছিলে এতিয়া প্ৰসাৱ কৰিব পাৰিছে কিন্তু টো হেৰি জ্বৰটো ৰাতি ৰাদি জ্বৰ হৈ আছে আৰু
অঁ যোৱা মানে তোমাৰ এনেই ঘণ্টা মৰিমৰে উঠে নেকি আৰু ঘণ্টা মৰিমৰে উঠে নেকি বাৰু ৰাতি এই জিভাখন চাবাচোন
অ
খন যদি তোমাক একদম ডাঠ হৈ আছে নহয়
আহ
যদি দা ধু আছে খাওঁতেনে যদি সি খা খোৱাত একো পোৱা নাই তেতিয়াাহলে সেই নাৰী বৰ্ণৰ দুখ আছে
অ কি হেৰি বুলি কৈছিলেচোন আজি আজি হে আনকালে কেতিয়াও নিমখ নিবচাৰে দেই ভাত খাওঁতে আজি কিবা সোৱাদ নাই পোৱা দেচোন নিমখ অকমান বুলি কৈছে
অ তেতিয়াহ'লে সেইটো নাই বনোও হব পাৰে
কি মানে সহঁতৰ বেমাৰো
এ সেইটো বেমাৰতো জ্বৰটো হয় ৰাতি হয় দুপৰীয়া হয় তেনেকুৱা হৈ থাকে
অ
গাঁৱলীয়া আকৌ খুৱাব লাগিব সেইটো সেইটো ডক্তৰেও ড্টৰে দিব নাইি বৰণ বুলি কলে কেলে চিনি নাপাব তোমালোকৰ মাহঁতে চিনি পায় তাৰ পৰাৰাই দেখোন মা এই এই মাজু বাই দেখোন হেৰি আনে ওকৰি গুটিটো আনে
কি গোটি অ পঢ়িতো অ অ সেইটো গোট খ ভাল হব নি
অ সেইটো সেইটো গুটি খুৱাই দিবাচোন সেই গুটিটো খালে ভাল হয়
অ সেইটো গুটি দিব লাগিব আছে আনি থোৱা আছে মোৰ সেইটো
অ সেইটো তাৰ গুটি খুৱাই দিবাচোন খুৱাই দিলে প মানে হেৰি হয় কিন্তু সেই ডাঙৰ লৰা ছোৱালীৰ কাৰণেহে সেই বৰিতটো কিন্তু ডাঙৰ কাৰণে তোমাৰ এনেই গাঁৱলীয়া বনোৱা কত পায় আমাৰ ইয়াতে আছে এজনে বনাই দিয়ে এশ টকা এশ টকা লয়
অ এ তেতিয়াহ'লে গুটিটোৱয়ে আছে মই গুটিটো তাকে
অ মই গুটিটোকে খুৱাই চাবাচোন বাৰু এতিয়া জিভাখন পাতল পাত
নহয় আমাৰ সেইটো চাইডে বনোৱাতো আকৌ হেৰি ডাঙৰ মানুহো খাব পায় সৰু ল আছিলীয়েও খাব পায় গুটিটো
আহ অ খুৱাই চাবাচোন আকৌ কিবা চাকৰি এপ্লাই কৰিছিলে বুলি কৈছিলা যে সি
অাল এই চাকৰি মানে ঢেৰ এটা কাহিনী হল চাকৰিতটো হল নহয় হোৱাাতটো তাৰপিছতে ভাই ভাত ভাই ভাতটো পাছ কৰিলে ভাল নম্বৰেই পালে তাৰ পৰাৰা ইয়াৰ লগৰ কিছুমানে মানে বহুত কম কম নম্বৰ পোৱাই সেই চাকৰিটো পাই গ'ল নহয় ইয়াৰও নহ'লে আকৌ কি হৈ থাকিলে এম এল এৰ লগতো কথা পাতি লাগে এম এল এও একো হেকৈ নিদিলে আকৌ নহলে নম্বম াৰ মানে ইয়াৰ বহুত বেছি হৈ আছিলে বেলেগতকে লগৰ কেইটাত কেে লগৰ কেইটাই পালে লগৰ কেইটাই আচৰিত খাইছে কেনেকে নুহলে এপইন্টমেন্ট লেটাৰ খন কেনেকে নাহিলে তনোৰ চব কিমান সুচলা বুলি কৈছে এনেই পৰীক্ষাত পাছ কৰিলে আকৌ ভাই ভাতটো পাছ কৰিলে
সি এনে কিমান পঢ়া আছিলে
হাইচেকেণ্ডেৰী পাচ তাপাছত
অ সি আকৌ তেতিয়াহলে যে এতিয়া আকৌ পুলিচত ফেৰেন্ছৰ এইবিলাকত হেৰি কৰে নকৰে
খুলিছ এইবিলাক ইমান সি ইণ্টাৰেষ্ট নাই এটা
অ নাই আৰু ন ওখ পাখ তলে চা কিন্তু সেইবিলাক কত কৰা হেতেনে বহুত ভাল আছিলে
অ ভালে আছিলে সেইবিলাকত কৰা হলে সেইবিলাকত এাৰ মন নাই আকৌ উম সেইবিলাকত মন নাই এটা আৰু কেথেপাৰ নিচিনা নহয় জানো এতিয়া আৰু এতিয়া দৌৰিব কৰিবও মন নাকয় নহয় ডাঙৰ হল যে
মাহত আছে
মাহত আছে অ
অ এই কিমান তোমালোকৰ এনে তাৰ ঘৰ মান তাত ঘৰত মানুহ কিমান
আমাৰ ইয়াত বহুত মানুহ ককায়েক দুজন দুজনে বিয়া পতা তাৰপিছতে আকৌ আমি দুটা আকৌ মা দুটা
আহ আহ
সেয়া বহুত খিনি মানুহ আমাৰ ন টা সদস্য
অ যৌথ পৰিয়াল আৰু
অঁ মাজোশাল বেলেগেই আছে বাৰু
অ
এনেই পৰিয়ালৰ নামত ইমান আৰু
অ তাৰপছত তুমি কিবা কিবি কৰি আছা নে কিি
মই প্ৰাইভেট স্কুল এখনত দি থৈছোঁ এই কি হব অ এই মই মানে খবৰটো নাই দিয়ে বাৰু এতিয়া দিয়ে নে নিদিয়ে আৰু নহ'লে বহুত দিনৰ পৰা মোক কৈ আছিলে সেইখনে স্কুলখনেই তাৰপিছতে মই আকৌ নিদিলো বেলেগ কাম এটাত বিজি হৈ আছিলোঁ এতিয়া আান যেতিয়া দিলো নহয়তিয়া সেহতি খব নিদিয়া হ'ল। থাকিলে।
অ আমাৰ হে ভাগিনতে সোধে আকৌ।
অ।
মাজে।
অহ অহ।
মই বোলো সেই হ অ বিয়া পাতিলে নহয়।
অ দেখিছো। ফেচবুকত সেই। তেজ খুলি থছে পুৰা এই হেৰিয়ে থাকে আৰু।
অহ।
পাই থাকো তাক।
অহ অহ।
গৈছিলা নেকি এফালে?
এ এটা ভয়ন্তী বিয়া আছিলে ন। তেতিয়া বিয়াত। তাতে যোৱা এতিয়া নাই যোৱা বাৰু মই এইবাৰ আকৌ আমাৰ লৰাাই পৰীক্ষা দিব নহয় ছোৱালী লগৰহে।
অ অ সঁচাকে সিহঁতৰ ভয়ে হৈ আছে অহ এ দিয়া।
অ সেইকাৰণাই এতিয়া এই বস্তু। চবলৈ ক'লৈকো যাব নোৱাৰিম আও।
উম এইবস্থা পঢ়িব লাগে আৰু অকল ধুমধাম। আৰু সিহঁতক সময় দিব লাগে ন।
উম মই ঘৰতে থাকো সেইকাৰণে। নাপ নে তোমাৰ তাঁত এখন লগাই লৈছো তাঁতখনত বৈ থাকো। মই সোনকালে শুই থাকিলে। সিও সোনকালে শুই থাকিবলৈ বিচাৰে।
উ এতিয়া নুনী সূতা কপ পৰা আনিলে। বিপুৰীয়া। নুীহঁতে ক।
অ বিপিয় বেপাৰীয়ে দিছে।
অ দিছে নে একেবাৰে আনিছে নে।
অ। বৌ ভাল লাগে অ সেইটো বেয়া নহয় বগলে। মানে প। তানে মই ভয় খাই আছিলো সেই কুতাতটো।
উম।
এ এতিয়া বৈ চাইছো দেখোন এই একদম ধুনীয়াকে ছখন চাদৰ বৈছিলো সেই ছখনতটো সননিয়ে বোলো এতিয়া আকৌ চ খখন নুনিয়ে ল মানে আশি পকা দি দিছো
অ এতিয়াাতো এই চিংগুল ন জোৰহে লগাইছে বুলি কৈছে চাগা
অ জোৰ হব
উম আগৰবোৰ চিংগুল আছিলে
আগাবোৰ জোৰ গলো পিছত মেখেলা লগাই দিলো
অ অ
একেলগত এ নাই কোৱা মানে নহ বিকিছো মানে কওঁ আৰু কোৱাটো দামতটো চাৰি হোজাৰ কওঁ মানুহে কোনো চাৰি হোজাৰ দি নিব কিছুমানে তিনি হোজাৰ বায়ত্ৰিশশ তেনেকে দিয়ে আৰু
অ লবয়ইে আকৌ
মানে ডিজাইন লয় আৰু বোলে মোক এক ডিজাইনৰ লগে ফুল লৈ
অ সেইটোৱে ডিজাইন লৈ কিমানটো ডিজাইন দিয়া আছে আকৌ ফুল ক কিমানৰৰ কম বেছিকে আছেনে সেইটো আপ নহয়
অ অ ঠিক আছে তেতিয়াহ'লে পিছত এবাৰ কল কৰিবা তুমি
অ অ
দেই
অঁ অ
ঠিক আছে অ হ'ব দিয়া উম উম